হেল্ল'।
অ' শুনিছ নে
অ' আহিছে।
অ' অহ, তুমি এতিয়া কি কৰি আছা?
মইতো এতিয়া এনেই বহি আছো আৰু গৰমত। আপনি গৰম আছে নে
আ হৈছে হৈছে গৰম হৈছে।
আমাৰ এইপিনিও গৰমটো। দিছে, শুই আছু আৰু ফেনৰ তলত। কাম নাই।
বাকী, পঢ়া শুনা চলিছে ঠিকেই?
পঢ়ো নাইবাৰ টুৱেলভ পাছ আউট আৰু কলেজত এডমিশন ল'লো।
অ' এডমিশ্যন এতিয়ালৈকে হোৱা নাই।
হৈ গ'ল মোৰ ফাৰ্ষ্ট মেৰিট লিষ্টত ফাৰ্ষ্ট লিষ্টত নাম আহিলে পাঁচ তাৰিখে কৰিলোঁ এডমিশন।
আচ্ছা আৰু এতিয়া তুমি কিবা-কিবি খেলা নে? স্পৰ্টছ লাইক কিবা গেমছ ছেম?
স্পৰ্টছটো মই ফুটবল খেলিছিলো এতিয়াতো গৰমত আৰু কি খেলিম এতিয়াতো ইমান এতিয়া সেই কেইদিনো হোৱা নাই।
উম
আৰু এনেই ফুটবল খেলো। ক্ৰিকেটো ভালেই লাগে। ৰাখে ন
বাকী হা মই বৰ্তমানতটো একো নাই খেলা বাট ক্ৰিকেট খেলি ভাল পাওঁ।
আত্ছা
উম।
এবাৰ, এবাৰ আই পি এল চাইছে নেকি আপুনি।
আই পি এল চাইছো চাইছো।
অ আপুনি কোনটো টিম চাপৰ্ট কৰে।
মইতো আৰ চি বি কৰোঁ।
অ এবাৰ আৰ চি বি য়ে জিকিছে।
অঁ, আপুনি?
মইতো চি এছ কে।
চি এছ কে।
উম,
ঠিকেই আছে।
এবাৰ ডাউনফল চলিলে আৰু চি এছ কে।
অ সেইটো অলপ হ'ল বাৰু নাই ধনী নাহিলে যে এবাৰ খেলিবলৈ।
ধনী যোৱাৰ পিছত আৰু ডাউনফলো চলি আছে। লাষ্ট টাইমো গোটেই টেবুলৰ দছ নম্বৰতে আছিলে উঠিবই নোৱাৰিলে।
অঁ সেই কাৰণে উম, আকৌ খেলে নে নেখেলে ৰিটায়াৰ হ'ল নে কি? এতিয়া ধৰিব পৰা নাই নহয়।
জানো, এই ক-কথাবিলাকো একদম নকয়।
অ
নাজানো, আকৌ শুনিছিলো নেখেলে বুলি আকৌ নেক্সট বছৰৰ পৰা ডাইৰেক্ট মানে ক'ছ হৈ আহিব বুলি শুনিছিলো চি এছ কে।
অ
এইতো আৰু ইহে জানে কি কৰে আৰু?
উম,
আৰু ফুটবলত?
ফুটবলত মই এতিয়া কি ৱৰ্ল্ড কাপৰ কথা কৈছা নেকি ফিফা ৱৰ্ল্ড কাপ?
অ ফিফা ৱৰ্লড কাপ আপোনাৰ ফেভৰেত প্লেয়াৰ।
ফেভৰেট প্লেয়াৰ দু এতা আছে বাৰু এটা নেমাৰ,
উম,
আৰু অহা নাছিল
অ'। মোৰো মেচি বাৰু মোৰতো মেচি।
আচ্ছা।
এবাৰ ৱৰ্ল্ড কাপটো মই ভাবিছো নেইমাৰে জিকিলেই ভাল হব বেচাৰে কেতিয়াৰ পৰাা ট্ৰাই কৰি আছে ইমান ট্ৰলও খাইছে ই,
শিকিব ডিজাৰ্ভ কৰে মানে সি।
অ', এটা ৱৰ্ল্ড কাপটোৱে ডিজাৰ্ভ কৰে তাৰো লাষ্ট ডে
অ',
মেচিৰ লগতো আছেই আগতে এইটো
এটা আছে। উম সি মেচি এতিয়া পালে চব পালেই বুলি তাৰপিছত চব মানে এতিয়া সি পাবলে নাই একো।
তাকেই টো তাৰ লগত চব বস্তু আছেই। স কাৰণে এবাৰৰ ট্ৰফিটো মানে নেমাৰ জিকিলেও বেয়া নাপাওঁ। ভাল হ'ব মানে? ৰনাল্ডোও আছে বাৰু দে এতিয়াও মানে ৰনাল্ডৰ লগতো মানে চব বস্তু আছেই মানে আৰু কি আৰু এইটো।
অ, সি খালি হলেও ৱলড কাপটো জিকা নাই বা তাৰ মানে তাইক হেৰি কৰি পিনি
উ
আৰু কোনে বেচ বেচ টিমটো জিকিব লাগে আৰু কোনে ভাল খেলে? এনে চাপৰ্টটোতো এতিয়া নেমাৰকে কৰি তু বাৰু।
মইতো চাপত বাৰু আৰ্জেন্টিনাই কৰিছো। যি কি নেমাৰেই ব্ৰাজিল জিকি
অ, অ গম পাইছো এইটো মানে আৰ্জেণ্টিনাক চাপৰ্ট কৰাটো কৰিছো বাত নিমাৰে জিকাটো মানে এইবাৰ বিচাৰিছো আৰু।
অ সেইটোৱে।
উম।
আছে আৰু নতুন নতুন প্লেয়াৰছো আছে। তে বাকী বিলাক চাও। এইবাৰ ৰিমালো খেলিব নেকি এইবাৰৰ পৰা।
ষ্টাৰ গুণ খেলিব আৰু ফুটবলত।
অ এইবিলাক ৰিটায়াৰ হব বিলাক মেচি, ধোন কি গৈ ৰোনাল্ডো
উম আৰু খেল কি কি চোৱা?
আৰু খেলটো ইমান এইবিলাক ফুটবল আৰু ক্ৰিকেটে চাওঁ আৰু কেতিয়াবা আৰু হেৰি ডাব্লিউ ডাব্লিউ ই চাওঁ।
আচ্ছা।
আগতে চাইছিলো। অ গেম খেলো ম এ মোবাইল আৰু মোবাইলৰ এডছ টো
আচ্ছা মোবাইলচ গেম খেলি ভাল পোৱা।
অহ।
আচ্ছা। আৰু এনেই এতিয়া, উম লাইক কিবা খালা নাই খানা বেনা?
নাই খানা পিনা আৰু মৰ্ণিং ব্ৰেকফাষ্ট কৰিলো ব্ৰেড বাটাৰ ইমানেই খাইছো। এ ভাত বনাই আছে আৰু আপুনি। অ লাঞ্চ কৰিলে।
লাঞ্চ কৰা হ'ল বাৰু
আপুনি কি পঢ়ি আছে?
মই এতিয়া সেই গ্ৰেজুৱেশ্যন কৰিছোঁ আৰু আৰম্ভ
ফাৰ্ষ্ট ছেমিৰ্ষ্টাৰ
হা হা ফাৰ্ষ্ট ছেমিৰ্ষ্টাৰ।
ফাৰ্ষ্ট ছেমিষ্টাৰ কৰি আছে নে আপোনাৰ কমপ্লিট হৈ গ'ল?
নাই নাই মই কৰি আছোহে।
অ মানে এই একজাম?
একজাম এক্জামটো এতিয়া আমাৰ এটা হৈ গ'ল বাৰু
হ'ম
উ'ম এইকেইদিন মানে এতিয়া ষ্টাৰ্ট হোৱা নাই আকৌ ক্লাছ হ'বহে আৰু
আচ্ছা আচ্ছা
উ'ম
আমাৰ আগষ্টৰ পৰা ক্লাছ হব বুলি শুনিছো
আচ্ছা বহুত দিন বন্ধচোন।
এতিয়াতো পাঁচ তাৰিখে এডমিচন কৰি আহিলো আকৌ এন চি চি ফৰ্ম ফিল আপ কৰি এন চি চি ল'ম বুলি ভাবিছোঁ।
অ
এন চি চি ফৰ্ম ফিল আপ কৰি দি আহিব লাগিব। এন চি চি লবলে।
কি আৰু কোৱা?
আৰু ইনডৰ স্পৰ্টছ কিবা খেলে নেকি?
এ তেনেকুৱা আছে বাৰু মই চেচ খেলি ভাল পাওঁ। তাৰ পৰা
চেচ।
কেৰম খেলোঁ
কেৰম খেলেন কেৰমটো বাৰু মইও খেলো। চ চেচু মানে শিকিব টাই কৰিছিলো
আচছা মই বাৰু সেইটোত অলপ পাৰো দেই। কম্পিটিশন খেলিছো মানে আমাৰ পাতে যে।
অ
তাতো খেলিছো প্ৰাইজ চাইজো পাইছো মানে।
অ পাইছো পাইছো নেকি তেনেত ভালে খেলা চাগে।
অ পাৰো বাৰু সেইটো নোৱাৰো বুলি নকওঁ।
মোবাইল গেম কিবা খেলে নেকি?
খেলো খেলোঁ।
কি খেল?
এতিয়া ফ্ৰী ফায় খেলিছিলোঁ ফ্ৰী ফায়টো মানে এতিয়া অলপ এইকেইদিন মানে টাইম চাইম পোৱা নহয় যে ভালকৈ সেইকাৰণে মানে অলপ খেলা নহৈছে। আৰু খেলিবই দেখোন, কলেজ, মা কি কৈছা?
আজি কলেজ বন্ধ আছিল নেকি?
অ আজি নাই নাই বন্ধ আছিলে আজি।
আচ্ছা।
উম।
কোনটো বুৱালিছ
কলেজটো নামটো কোৱাটো ভাল হ'ব জানো?
অ নালাগে।
উম
আৰু কত আৰু কিবা আৰু কিবা কাম কৰে নেকি?
মই তেনেকুৱা কাম নকৰো বিচাৰহে ফুৰিছিলো কিবা এটা অনলাইন জব পাওঁ নেকি বুলি চলি থাকিবলৈ
অ ট্ৰেডিং শ্ৰেদিং ও কব প কৰিব পাৰি।
অ ট্ৰেডিংটো পাৰি বাৰু বাট
অ ইজি নহয় মানে এইটো
অ ইজি নহয় শিকিবলগীয়া হয়।
শিকিব লাগিব এইটো ভালকে। চব বুজিব লাগিব মাৰ্কেট বুজিব লাগিব ষ্টক বুজিব লাগিব। ৰেট বুজিব লাগিব উ বহুত শিকিব লাগে ট্ৰেডিঙত ট্ৰেডিং টো একদম মানে আপুনি যদি এবাৰ যাই বেষ্ট হৈ যায় ট্ৰেডিং মানে আপুনি ইনকামৰ কাৰণে চি
ইয়াৰ নিজৰ ইনকমটো উলিয়াব পাৰি আৰু
আপুনি আপুনি যদি ভালকে ট্ৰেডিং কৰে মবাইল চবাইল ভাল কিনি
অঁ।
লগৰবিলাক গ্ৰ বুলি
আচ্ছা
ভালকে মানে ফকাছ কৰি কৰিব
উম।
ভালকে আৰু কেৰিয়াৰ বনালে এইটো মানে আপুনি জবেই কৰিব পাৰে
বাকী তুমি এনেই কম্পিউটাৰ চম্পিউটাৰ শিকা আছে নে?
কম্পিউটাৰ।
উম
মিনট এট যোৱা্
অট্চা কম্প ভটাৰটোখি থবা সেইটোও ভাল মান বহুতখন কামত আহে।
অঁ আমাৰ আছিলে বাৰু স্কুলতো এই ক্লাছ ছিক্স ছেভেনৰ পৰা টেনৰলৈকে শিকাইছিলে। তাৰপিছত আৰু ইমান চোৱা নাই ঘৰত মানে। পঢ়তো আছে কম্পিউটাৰ খালি মানে ন। চলাওঁ কোনে আৰু চবৰ হাতত আৰু নিজৰ নিজৰ মোবাইল থাকে আজিকালি আৰু কোনে কম্পিউটাৰ চায়।
অ আচ্ছা। সেইটো হয় বাৰু। কম্পিউটাৰ গীতলে ভাল আৰু পিছত মানিবা এটা নে যদি। পোৱা তেতিয়াানে এইটো চলিব হয় আৰু। অনলাইন মানে যি হ'লেও কৰিব পৰা যায় ন?
বাকী এতিয়া তুমি। কলেজ এতিয়া আগষ্ট ষ্টাৰ্ট হব এইকেদিন কি কৰিম ভাবিছা?
এইদিন এনেই আৰু চাওঁ গৰমত আৰু কিহে কৰিব পাৰি ৰুমৰ বাহিৰত ওলালেই গৰম লাগে।
উম। কলে
হ'ব দিয়ক এতিয়া পিছত মই কল কৰিম। হা?
অ, অ, অ হ'ব হ'ব।
অহ।